হেল্ল' হেল্ল' শুনা পাইছানে বাৰু
অ হয় হয় মই শুনি আছো তুমি শুনিছানে
অ শুনিছো শুনিছো অ কি কৰি আছা
মই এয়া তোমাৰ এনেহে আছিলোঁ অকণ তুমি
অ ময়ো এয়া ধুনীয়াকে চাহ একাপ হাতত লৈ পেলাই ভালে খাই আছো তাকে বাকী খবৰ খাতি ভালেই নহয়
খবৰ খাতি আছোঁ আৰু তোমাৰ কেনেকুৱা
হয় হয় মোৰো ভালেই ভালেই তাকে বোলো বহুত দিন হ'ল তোমালে ফোন চোন কৰা নাই আজি বোলো এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি ফোন কৰিলো মানে
অ ভাল কৰিলা ভাল কৰিলা তাকে কি বিষয় বা
অঁ হেল্ল'
অ', বিষয়টো বিষয়টো কি
অ', বিষয়টো তোমাৰ আমাৰ এনেধৰণৰ হব যে এ আজি কালি আজিকালিৰ দিনত যে তোমাৰ এ আইৰ যি প্ৰচলন যে হৈ যে আছে এ আই মানে আমাৰ কাৰণে উ উপকাৰী নে অপকাৰী সেই তাৰ ওপৰতে কথা পাতো বুলি ভাবিছো কেনেকুৱা হ'ব বাৰু বিষয়টো
অ', বেয়া নহয় দেই বেয়া নহয় ভালেই হ'ব।
হয় হয় মানে এতিয়া চাবলে গ'লে আমি এ আই যদি কথা কবলে যাওঁ নহয় এ আইতো এতিয়া যুগৰ কাৰণে কিন্তু বহুত ভাল কথা হৈছে এক প্ৰকাৰে কবলে গলে বুজিছা কিন্তু কিছুমান কথাত মানে আমাৰ অপকাৰো হৈছে ইয়াৰ পৰা মানে নোহোৱা নহয় হলেও মানে আমি এ আই এ আই বস্তুটো যদি আমি ভালদৰে যদি আমি ব্যৱহাৰ কৰিব পাৰো নহয় তাৰ ফলত কিন্তু আমাৰ বহুখিনি উপকাৰ হ'ব
হ'ব হ'ব
বুইছা অ কাৰণ এতিয়া একদম প্ৰথম কথা মানে প্ৰথম কথা ক হ'ল আ সৰু সৰু ল'ৰা ছোৱালীবোৰৰ কথাই ক'বলৈ বিচাৰিছো মই আজিকালি আগৰ দিনত কি হয় তেওঁলোকে এই পঢ়া শুনা যে কৰে যে পঢ়া শুনাৰ ক্ষেত্ৰত আগতে তেওঁলোকে অকল শিক্ষানুষ্ঠানৰ মানে পাঠ্যপুথিতে মানে এই অ', সীমাবদ্ধ আছিলে হয় নহয় কিন্তু আজিকালিৰ দিনত আজিকালিৰ দিনত কি হৈছে আজিকালিৰ দিনত তেওঁলোকে মানে এ আইৰ যি প্ৰচলন হৈছে ইয়াৰ ফলত মানে তেওঁলোকে বহুখিনি বেলেগ বেলেগ ধৰণৰ জ্ঞান ইয়াৰ পৰা মানে ল'ব পাৰে।
উম, হয় হয়।
জনাৰ কথা জানিব পাৰি এয়াই সুধি আৰু অ' মানে বহুত ভাল হৈছে আৰু মানে এয়াই মানে নোৱাৰা কাম একো নাই আজিকালি। দিনত বুজিছানে?
হয় হয় অ'।
অ' এ আইক যদি তুমি যদি ধুনীয়াকে এনেকে এ, কিবা এটা প্ৰশ্ন সোধা এ আই মানে তৎক্ষণাতে তোমাক উতৰ-উত্তৰ দি দিব পাৰিব আৰু এতিয়াৰ খবৰটো এতিয়াই তোমাক দি দিব পাৰিব এনেকুৱা ধৰণৰ মানে এ আই টো আজিকালি প্ৰস্তুত কৰি দিছে বুজিছা?
অ' হয় হয় অ'।
আৰু তাৰ এ আইৰ কিন্তু কিছুমান বেয়া দিশো নথকা নহয় দেই, আছে মানে এতিয়া তুমি চাবলৈ গ'লে কি হয়, এই আগৰ দিনৰ ল'ৰা ছোৱালীয়ে কিবা এটা যদি প্ৰশ্ন নোৱাৰিছিলে তেওঁলোকে কি কৰিছিলে একদম কিতাপখন উলিয়াই মানে দুই তিনিখন, চাৰিখন, পাঁচখন কিতাপ উলিয়াই ধুনীয়াকে পঢ়ি ইখনৰ পৰা উত্তৰটো উলিয়াইছিলে হয় নে নহয়?
হয় হয় অ'।
কিন্তু আজিকালিৰ দিনৰ ল'ৰা ছোৱালীয়ে কি কৰে, আজিকালিৰ দিনত তোমাৰ এ আই যেনেকে এইবোৰ চাট জিপিটি হওঁক, তেনে জিমিনি হওঁক তেনেকুৱা বিলাকত একদম পুৰা চাৰ্চ কৰি দিব আৰু চাৰ্চ কৰি দিয়াৰ লগে লগে উত্তৰটো ওলাই যায়, ওলাই যোৱাৰ লগে লগে তেওঁলোকে লিখি থৈ দিয়ে হয়নে? সেইটো কিন্তু সেইটো বেয়া কথা কিন্তু কাৰণ এতিয়া তুমি যেতিয়া তোমাৰ নিজৰ মগজুটোক তুমি যেতিয়া মানে চিন্তা কৰিবলে নিদিবা তেতিয়া তোমাৰ কি হ'ব, তোমাৰ মগজুটো একদম মানে বেয়া হৈ গুচি যাব, মানে তোমাৰ এ, যি চিন্তা শক্তি কমিব তোমাৰ এ, ধৈৰ্য, একতা সেইবোৰ কমি গুচি যাব আচলত
উ, হয়, হয় হয় অ'।
উম, সেই বিষয়ে আমি, সেই কথাটো মন দিব লাগে মানে আমি ল'ৰা ছোৱালীক বুজাব লাগে যে তোমালোকে যদি কিবা এটা নোৱাৰা তুমি প্ৰথমতে নিজ যে বিচাৰিবা মানে কিতাপৰ তাৰপা যদি তেতিয়াও নোৱাৰা তুমি শিক্ষকক গৈ সুধিবাকে আৰু যদি শিক্ষকেও যদি মানে তোমাক ইমান ভালকে সি তাৰ ওপৰত ক'ব নোৱাৰে তে-তাৰ পিছতহে তুমি মানে এ আইটো তুমি ব্যৱহাৰ কৰিব লাগে বুজিছানে।
হয়, হয়, হয়।
কিন্তু আজিকালি দিনৰ ল'ৰা ছোৱালী কি কৰে একদম মানে কিবা এটা প্ৰশ্ন এটা মানে কোনোবাই কিবা সুধিলেই ডাইৰেক্ট এ আইটো টিপি মেলি উলিয়াই আ, এই প্ৰশ্নটোৰ উত্তৰটো কৈ দিয়ে, সেইটো একদম বহুত বেয়া কথা কৰিছে।
হয় হয় অ'।
অ' আৰু সেইবোৰতো সেই পুৰে আজিকালিৰ দিনত কি হৈছে এ আাই বস্তুটো মানে এটা বহুত বেলেগ বস্তু। কিছুমান ক্ষেত্ৰত এ আই মানে বহুত ভয়ানক জাতীয় কাম কৰি আছে যেনে তুমি এতিয়া চাবাচোন এ, এ আইক যদি তুমি এখন মানে দুজন যদি মানুহৰ ফটো টো যদি দি দিয়া নহয় এ আইক, এ আয়ে এক দম দুইজন মানুহকে একেলগ কৰি বনাই দিব পাৰে তেনেকুৱা ধৰণৰ এ আই মানে এ আই বনাই দিব পাৰে। বুজিছা? এই তাৰ ফলত কি হৈছে এ, তুমি এতিয়া ল'ৰাই ছোৱালীয়ে হওঁক মানে তেওঁলোকৰ মানে কিছুমান এনেকে ফটো বনাই দিয়ে বনাই দিয়াৰ ফলত সমাজত যেতিয়া ছ'চিয়েল মিডিয়াত যেতিয়া এৰি দিয়ে সেই ফটোবোৰ তাৰ ফলত মানে বহুখিনি ক্ষতি হয় আমাৰ বুজিছানে সেই কামবোৰ আচলতে কৰিব নালাগে কাৰণ এয়াইতো আমাক উ প্ৰস্তুত কৰি দিছে কিয় সেইটো আমাৰ ভাল কামৰ বাবে কাৰণ তুমি বহু খিনি নজনা কথা হিকিব পাৰে তুমি বেলেগ বেলেগ দেশ বিদেশৰ নজনা কথা থাকিব পাৰে সেইবোৰ কথা তুমি জানিবৰ কাৰণে এয়াইটো প্ৰস্তুত কৰিছে কিন্তু আমাৰ মানুহে কি কৰিছে সেইবোৰ মানে এই তেনেকুৱা ধৰণৰ কিছুমান ফটো বনাইছে বা নতুবা ভিডিঅ' বনাইছে তাৰ পিছত আকৌ অ ওলোটা পোলোটা যি টি কাম কৰি পেলাই মানে সেই এয়াই নামটো মানে তোমাৰ বেয়া দিশেহে এয়াইটো মানে জোৱাই দিছে বুজিছা নে
হয় হয়
সেইটো কৰিব নালাগে আচলতে আৰু অ আগৰ দিনত তোমাৰ কিমান ভাল আগৰ দিনত মানে তোমাৰ ল'ৰা ছোৱালীবোৰে একদম ধুনীয়াকে আহ হেৰি এইটো কি বুলি কয় মানে নিজৰ চিন্তা শক্তি প্ৰয়োগ কৰি ধুনীয়াকৈ প্ৰশ্ন উত্তৰবোৰ চাইছিলে মানে বিচাৰিছিলে কিন্তু আজিকালি দিনৰ এ আই সেইবোৰ কৰিছে আৰু কিছুমান ক্ষেত্ৰত ভালো হৈছে বাৰু এতিয়া তুমি চাবা এই এয়াই এই কৃষকসকলৰ কথাইে কবলৈ গৈছো খেতি বাতি কথাত তুমি খেতি বাতি যে আজ আজিকালি যে কৰে যে খেতি বাতিত মানে কিমান কিমান পৰিমাণৰ সাৰ দিব লাগে সেইবোৰ কথা ইয়াক যদি সোধা ন এ আই একদম পুৰা ভালকে কৈ দিব আকৌ বুজিছা সেই ক্ষেত্ৰত আমাৰ লাভ হৈ যায় কাৰণ তোমাৰ কৃষকসকলেতো ইমান ভালদৰে বুজি নাপায় কিছুমান কৃষকে আকৌ একদম জধে মধে এগাল মান তোমাৰ এনেকে এইবোৰ অ সাৰ প্ৰয়োগ কৰি দিয়ে তাৰ ফলত আমাৰ মানে খাদ্যবোৰৰ বহুত অ হেৰি ফলত মানে মানুহৰ অপকাৰ হয় কিন্তু এ আই মানে সেইবোৰ কথা বুজাই দিয়ে বুজিছানে আৰু এটা কথা তুমি শুনিছা নাই জানো আজিকালিৰ দিনত এয়াই যে আমাৰ ভৱিষ্যতৰ চাকৰি খাব বুলি কথাটো শুনিছা নাই তুমি
অঁ হয় হয় শুনিছোঁ শুনিছোঁ
অ সেইটো কিন্তু নোহোৱা নহয় আকৌ কাৰণ আজিকালি তুমি চাবাচোন অ বহু খিনি কাম আজিকালি ঘৰৰ পৰাই কৰি থাকিব পাৰে মানুহে সেইবাবে মানে তোমাৰ এ আই যে মানে তোমাৰ ভৱিষ্যতৰ যাতে চাকৰি যে খাব সেইটো কথা নোহোৱা নহয় আচলতে বুজিছা তাকে মই ইমানখিনি কলো বাকী তোমাৰ মতামত দিয়াচোন ইয়াৰ ওপৰত
অ সেইখিনিয়ে তোমাৰ অ মই এটা কথা ক'ম যে উ মানে এটা মুদ্ৰাৰ যেনেকে দুটা পিঠি আছে তেনেকে সকলো বস্তুৰে ভাল বেয়া দুটা গুণ থাকিবই এতিয়া
আছে আছে অ
এতিয়া এ যোনটো এ আই হ'ল এইটো আমাৰ এটা আহ মানৱ সমাজৰ মানে যি উন্নতিৰ কাৰণে সেইটো সৃষ্টি কৰা হৈছিলে এতিয়া আমাৰ যি আহ প্ৰযুক্ত মানে এআই হৈছে আমাৰ এটা আমাৰ প্ৰযুক্তিৰে এটা যুগান্তকাৰী আৱিষ্কাৰ ইয়াৰ এ য়াই অৰ্থ হৈছে যে আমাৰ মানে আমাৰ যি মানুহৰ দৰে চিন্তা বা এ কিছুমান সিদ্ধান্ত গ্ৰহণ কৰা বা কিছুমান সমস্যা তা সমাধান কৰিব পৰা কিছুমান ক্ষমতা থকা এটা বস্তু এতিয়া বৰ্ত বৰ্তমান সময়ত কি হৈছে এ আই আমাৰ দৈনন্দিন জীৱনত বহু ক্ষেত্ৰত মানে ব্যৱহাৰ কৰা হয়। তে তোমাৰ চাবা এ আমাৰ যি গুগল হওঁক বা এচ তুমি যেনেকে ক'লা চেটজেপিটি জিমিনাই বা এ তাৰ সেইবিলাকৰ উপৰিও তোমাৰ অনলাইন শ্বপিং সেইবিলাক বা এডুকেশ্বন আদিৰ ক্ষেত্ৰতো এ য়াই মানে ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু আজিকালি তোমাৰ হ হস্পিতেলৰ ক্ষেত্ৰতো মানে বহুত খিনি আ আহ বাঢ়িছে এ আই ৰ আৰু তাতকেও এটা তাতকৈও এটা ডাঙৰ কথা কথা যে আজি কালিৰ যোনসমূহ গাড়ীসমূহ আছে চেলভ চেলভ ড্ৰাইভিং কাৰো ওলাইছে তুমাৰ এতিয়া গাড়ী বিলাকে তো তাত লোকেশচন টো দি দিলে হ'ল মানে এ আই ৰ মানে যোগেদি সেই গাড়ীখন তুমি য যাব বিচাৰিছা তাত গৈ নিজে নিজে পোৱাই দিবগে এনেকুৱা কিছুমান অ ব্যৱস্থা হৈছে এতিয়া আহ মই তোমাৰ অ আজি প্ৰায় এ এবছৰ মান হৈছে মই এ জাপান গৈছিলো এতিয়া মই তাত গৈ কিছুমান মানে এ ইমান ধু ধুনীয়া ধুনীয়া বস্তু দেখিলো তোমাৰ কি হ'ল মই ফ্লাইটৰ পৰা নামিলো হা তাৰ পিছত মই সেনেকে অ মই মানে এনেকে গাড়ী এখন বুক কৰিলো তাৰপিছত মই তাত এটা বস্তু দেখিলো যে এ গাড়ীখনত উঠি পেলাই তাত মানে কোনো গাড়ী চালক নাই এতিয়া এ এতিয়া সেই তাত কি কৰিব লাগে জানে মানে গাড়ীখনত তুমি জাষ্ট লোকেশচনটো দিব লাগে আৰু তাত পেমেণ্ট পেমেণ্টটো নিজে নিজে আহিব তোমাৰ তাত তাত পে কৰিব লাগে আৰু গাড়ীখন নিজে অ নিজে নিজে চলি পেলাই তুমি য'ত যাব বিচাৰিছা তাত গৈ তাত গৈ পাই যাবগে ইমান এটা মানে মানে উউন্নতি হৈছে এতিয়া এতিয়া জাপানখন এতিয়া মানে তেনে বিষত কিমান আগবাঢ়ি গৈছে কিন্তু এ য়াই টোতো আমাৰ অ এ য়াই ততো আমাৰ ভাৰতবৰ্ষতো মানে উপলব্ধ আছে কিন্তু ভাৰত ভাৰতখনতো এতিয়াও আহ এতিয়াও ইমান মানে উন্নত হব পৰা নাই কাৰণ কি হৈছে আমাৰ যি এছাম এ মানে মানুহ আছে সেই মানুহ সকলে এ মানে যি এ আই হওক এ য়াই মানে কিছুমান এনেকুৱা আহ দুৰ ব্যৱহাৰ কৰি আছে যাৰ ফলত মানুহৰ কেৱল অপকাৰহে হৈ আছে এয়া তুমি যেনেকে কলা তুমি যেনেদৰে ক'লা আহ দুজন মানুহৰ ফটো একেলগে বনাই দিয়া সেইবিলাক আচলতে আহ বহুত লজ্জাজনক কথা কাৰণ চাবা আ এ এতিয়া মৰে লগৰ এজন এ এদিন এনেকুৱা হৈছিলে এ মানে এ তেওঁ গোটেই স্কুলৰ মানে ক্লাছৰ ভিতৰত তেওঁ টপাৰ আছিলে তাৰপিছত এ কিছুমান মানে এ দুষ্ট লৰা কেইজন মানে কি কৰিলে সেই ল'ৰাজনৰ ফটো আৰু এনেকে ছোৱালী এজনী এনে ফটো লগতে মিলাই এনেকা ফটো এখন বনাই দিলে তাৰ ফলত কি হ'ল আহ সেই ল'ৰাজনে যেতিয়া সেইবিলাক দেখিলে বা তেওঁলোকৰ ঘৰৰ মানুহ যদি সেইবিলাক দেখিলে সেই লৰাজন মানে বহুত মাৰপিত কৰিলে ধৰি লোৱা পিছত যেতিয়া অ পিছত যেতিয়া এ এ বেলেগ মানুহ বিলাকে মানে যোনখিনি অলপ জনা শুনা মানুহ মানুহ আছে, সেইখিনিয়ে যেতিয়া কলে এইবিলাক আহ এ আইত, এ আইত বনোৱা বুলি তেতিয়াহে সেই এ ঘৰৰ মানুহখিনিয়ে মানে উপলব্ধি কৰিছে যে, এ আই টো মানে কিমান এটা ভয়ানক বস্তু। দিয়া অ, সেইখিনিয়ে তোমাৰ এতিয়া, আহ এ আই এইটো মানে আমাৰ মানুহৰ, মানৱ জাতিৰ উন্নতিৰ কাৰণে হৈছিলে। কিন্তু এ এচাম মানুহে এই, যি এ আই, মানে বৰ বেয়া ব্যৱহাৰ কৰি আছে। এতিয়া, তুমি তুমি যেনেকে কলা, আহ শিক্ষাৰ ক্ষেত্ৰত এতিয়া এ আই, ছাত্ৰ-ছাত্ৰী মানে কিমান সহায় কৰি আছে। এতিয়া অনলাইন শিক্ষা মানে, অ অনলাইন শিক্ষা মানে ৰ্দীঘতম ভাৱে তোমাৰ, আহ পাঠ্যবস্তু মানে বুজাই দিয়া হয়। এতিয়া তোমাৰ
হয়।
আ, ক্লাছত তোমাৰ এনেকুৱা কিছুমান আ, ষ্টুডেন্ট থাকে, যিসকলে মানে আ ক্লাছৰ, ক্লাছৰ সময়ত ইমান তাক গুৰুত্ব নিদিয়ে বা তাত বুজি নাপ পাই। তেওঁলোকে কি, তেওঁলোকে কি কৰিব পাৰে, তেওঁলোকে ঘৰত আহি ধুনীয়াকে অ, আজি এ আইৰ যোগেদি তেওঁলোকে সেইবোৰ শিকিব পাৰে। কাৰণ, আজিকালি সেইবোৰ তুমি মোবাইলত মাৰি দিলেই হ'ল, ডাইৰেক তাত সেইবিলাক উপলব্ধ থাকেই। সেই ক্ষেত্ৰত তোমাৰ সেই ক্ষেত্ৰত তোমাৰ, এ আই আমাৰ ছাত্ৰ-ছাত্ৰীসকলক বহুত খিনি মানে সুবিধা কৰিছে। আৰু
হয়।
অ, আৰু এ আইৰ টো বহুত মানে, অসুবিধা খিনি কলোৱেই। আৰু তাৰ উপৰিও তোমাৰ যি, আহ ভুৱা ব্যৱহাৰৰ ফলত তোমাৰ বিভিন্ন ধৰণৰ আ ভুৱা খবৰ, খবৰো মানে পোৱা যায়। এতিয়া
পোৱা যায়, অ।
অ, এতিয়া বহু ক্ষেত্ৰত এনেকুৱা হয় যে, আ এন কিছুমান ভোৱা বাতৰিৰ ফলত আমাৰ মানে, বহু মানুহৰে মানে দিগদাৰ হয়।
হয়।
উম-উম। সেইখিনিয়ে
তাকে, তুমি এতিয়া ঠিক কথাই ক'লা বাৰু, যিখিনি ক'লা।
হয়, হয়।
হয়, হয়। তাকে আজি বহুখিনি কথা পাতিলো, ভাল লাগিল তোমাৰ লগত। বাকী আজিলৈ হ'ব দিয়া।
বাৰু হ'ব।